দুৰ্গা কথা পাতো দিয়া। তোমাক দূৰ্গা পূজা ভাল লাগে নে?
অহ ', মই দুৰ্গা পূজা ভাল পাও তুমি ভাল পোৱানে?
হয় মই বৰ ভাল পাওঁ। তুমি দুৰ্গা পূজা ক'ত- ক'ত ফুৰিবলৈ যোৱা?
নাই মই দুৰ্গা পূজাতো বহুত দূৰ- দূৰ ফুৰিবলৈ যাওঁ আহ', পল্টন বূজাৰ আহ', তোমাৰ পাণ্ডু কামাখ্যা। যোৰত এই গুৱাহাটীত বহুত- বহুত জেগা ঠাইত ঘূৰিবলৈ যাওঁ। তুমি কত যোৱা?
হয় মই- মই ফ্ৰেণ্ড সঁতৰ লগ ফুৰিবলৈ যাও বেছি দূৰতো নাযাও মানে এনে অহ ', যোৱা বছৰ গৈছিলো আমি। পাণ্ডু অহ ', পাণ্ডু গৈছিলো। আৰু মানে এনে। ত গণেশগুৰি এনেকুৱা জেগাত ঠাইত গৈছিলো আৰু ফুৰিবলৈ বি। দূৰ ন নাযাওঁ আৰু।
অহ ',
আৰু ত তুমি মানে ফ্ৰেণ্ডৰ লগত গৈ ভাল পোৱা নে ফ্ৰেণ্ডৰ লগত গৈ মানে ফ্ৰেণ্ডৰ লগত গৈ ভ ভাল পোৱা নে ফেমি লগ গৈ ভাল পোৱা।
অহ ', মইতো দুৰ্গা পুজাত বেছি দূৰ গলেতো ফ্ৰেণ্ডৰ লগত যাইকও ভাল পাওঁ এনে ফেমিলিৰ লগতো যাই ভাল পাওঁ। বেছিতো ফ্ৰেণ্ডৰ লগত- ফ্ৰেণ্ডৰ লগত। যাইগে বেছি ভাল পাওঁ তুমি কাৰ লগত যাই ভাল পোৱা।
হয় বেছি আমি ফ্ৰেণ্ডৰ লগতে গৈ ভাল পাওঁ কিন্তু মানে অলপ বেছি দূৰ হলে মানে অহ ', ফেমিলিৰ লগত গৈ মানে ভাল লাগে আৰু যিহেতু ৰাতি হৈ যায় যিটো সময়ত মানে। ফেমিলিৰ লগত গৈ ভাল লাগে আৰু। আৰু তুমি মানে অ। ত তুমি প্ৰগ্ৰাম কৰা নে দুূৰ্গা পূজাৰ সময়ত।
অ তেনেকুৱাতো আজিলৈকে প্ৰগ্ৰাম গ্ৰাম কৰি পোৱা নাই তুমি কৰিছানে।
হয় মই কৰিছিলো মানে যোৱা বছৰ আমি কৰিছিলো ফাংচনটো তুমি ফাংচনটো এনে চোৱা কি নোচোৱা দূৰ্গা পুজাৰ সময়ত।
দুূৰ্গা পুজাৰ সময় সময়ত ফাংচন বোৰ চাও উ ফাংচন বোৰ চাইকে ভাল লাগে।
হয় হয় মই ফানচন। টো চাই বৰ ভাল লাগে দূৰ্গা পুজাৰ আৰু মানে প্ৰগ্ৰামতটো কৰিও বহুত ভাল লাগে ডান্স বোৰ কৰি কেনে বৰ ভাল লাগে।
তুমি ডান্স কৰা নেকি?
ডাস্ন কৰোঁ। তুমি মানে দুূৰ্গা পূজা সময়ত নতুন কাপোৰ লোৱা নে?
অ মই দূৰ্গা পূজাৰ এনে প্ৰত্যেক বছৰতে নতুন কাপোৰ লওঁ দুূৰ্গা পূজাৰ সময়ত। তুমি লোৱাানে?
হয়, মই নতুন বছৰ মানে প্ৰত্যেক বছৰে মানে দূৰ্গা পুজাৰ সময়ত কাপোৰ তো লওঁ। মানে নতুন কাপোৰ নহ'লে মানে ভাল নালাগে ন পূজা পূজা নালাগে।
হয়, হয়, হয় এইটো হয়। নতুন কাপোৰটো লাগে।
হয় তুমি দূৰ্গা পূজাৰ সময়ত এনে কি কাপোৰ বেছি ভাল পোৱা পিন্ধি পিন্ধি কেনে?
এনেতো মই ফৰ্মেল ড্ৰেচ বেছি ভাল পাওঁ এনেটো ‌মই ফৰ্মেল ড্ৰেচ বেছি ভাল পাওঁ তেনেকুৱা মই জীন্ চ পিন্ধি ইমান ভাল নাপাওঁ সেইকাৰণে মই ফৰ্মেল ড্ৰেচ পিন্ধো তুমি কেনেকুৱা ভাল পোৱা।
হয় মই মই মানে পূজা সময়ত যেতিয়া মন্দিৰত গ'লে মানে এনেই মানে কুৰ্তা পিন্ধো আৰু। আৰু এনে ফ্ৰেণ্ড অল ফুৰিবৰ কাৰণে। গ'লে মানে জিনন্ টপ এনেুৱকা পিন্ধো আৰু।
অ এনে দুূৰ্গা পূজাৰ সময়ত। জিনন্ টপ পিন্ধিকে ফুৰিবলৈ যোৱা।
হয়। ফ্ৰেনে লগত গ'লে মানে। জীন‌্ টপ পিন্ধি কে যা আৰু।
উম দুূৰ্গা পূজাত এনে ক'ত ক'ত গৈ পাইছা বেছি দূৰ।
বেছি দূৰলৈতো যোৱা নাই। লাষ্ট পাণ্ডুৱয়ে গৈ বেছি দূৰলৈ যোৱা নাই। লাষ্ট পাণ্ডুৱে গৈ পাইছিলো পাণ্ডু গৈছিলো। আৰু মানে আশে পাশে মানে পূজা যেতিয়া হয় সেইখিনি সপ্তাহতে যাওঁ আৰু। লেকিন এনে বেছি দূৰ যোৱা নাই আৰু। অ তুমি দুৰ্গা পূজা সময় মানে। ম ফটো চটো তুলি ভাল। পোৱা নে?
অ মই ভাল পাও ফটো চটো তুলিকে। য'ত য'ত আপ্লুটো দিও। তুমি ভাল পোৱা নে ফটো চটো তুলি।
হয় মই ভাল পাওঁ ফটোত ফটোত। তুলি কেনে ৰিলচ আপলড দি কেনে বৰ ভাল লাগে।
অ' তুমি ৰিলছ চিলছ বনোৱাা দুৰ্গা পূজাত?
হয় মই ৰিলচবোৰ বনাওঁ ফ্ৰেণ্ডহঁতৰ লগত। বহুত ভাল লাগে আৰু ফ্ৰেন্ড হঁতক। লগত ফুৰি কেনে দুটকা পইচাত! আৰু তুমি দুৰ্গা পূজাৰ সময়ত। আৰতি চোৱা নে?
চোৱা নাই তুমি চোৱা নে?
হয় মই আমাৰ ইফালে হয় নহয় আৰতি। আৰতি সময় চাই বৰ ভাল লাগে মাহঁতৰ লগত মানে বহুত কেনেকুৱাকে জুই লৈ কেনে কৰে ন। বহুত ভাল লাগে। চাই কেনে আৰু।
অঁ জুইত অঁ মোকো ভাল লাগে জুই লৈকে। হয় এ নেকি
হয় জুই মানে মুখতো মানে অঁ তাৰ অঁ এইটো তোমাৰে মুখত লৈ কেনে আৰু মানে হাতত লৈ কেনে ভৰিত কে এনেকুৱা কৰে ডান্স কৰে আৰু আৰ্তি সময়ত দুৰ্গা মাক মানে আৰ্তি দিয়ে ন।। সেইটো সময়ত এনেকে কৰে আৰু।
আহ মই চোৱা নাই আজিলৈকে আধ তিনিবা।
অঁ হয় তুমি বলি চাইছানে বলি দিয়া সময়ত দূৰ্গা পূজা
নাই‌ চোৱা, তেনেকৈ নাই চোৱা
হয় হয় মই চাইছো খালে হয় ন বলি মানে ভয় লাগে চাই কেনে এনে চোৱা নাই মানে মানুহৰ পৰা ভ বলিো আ নে তেইছ জুলাই নো মানে তেনেকুৱাকে হেৰি কৰি দিয়ে ন সেইটো মোৰ ভয় লাগে চাই কিনে কিন্তু চবে কয় আৰু ভাল মান তাৰ ফুড টো লগ ল'ব লাগে মানে। মে যোনটো মানে তেজটো ওলাই ন সেইটো ফুডটো চবে লয় আৰু মানে সেইটো কাৰণে ম মানে মাহতে মানে মোকো দি দিছিলে আৰু ফুড কিন্তু এনে চালে মানে ভয় লাগে আৰু
অঁ, তোমাৰ ঘৰৰ পৰা দুূৰ্গা মন্দিৰ কিমান দূৰ
হয় বেছি দূৰ নহয় মানে অলপ কাষতে আছে গাড়ী লৈ যাব নালাগে, এনে মানে খোজ ককাঢ়ি গলেও মানে পাই যায়
অঁ আমাৰতো ঘৰৰ পৰা বহুত তোমাৰ ধৰা তিনি চাৰি কিলোমিটাৰ মান যাব লাগে তাতে আমাৰ দূৰ্গা পূজা হয় ডাঙৰ দূৰ্গা পূজা হয় তোমাৰ ঘৰৰ কাষৰ দুৰ্গা মন্দিৰত ডাঙৰ কেে পূজা হয়নে।
হয় ডাঙৰকে হয় মানে যিমান কাষৰ কমিটিৰ মানুহগিলা আছে ন সিহঁতে মিলি কেনে ডাঙৰকে কৰে কিন্তু ইমানেও ডাঙৰকে নহয় আৰু যিহঁতে বহুত ডাঙৰ ডাঙৰ জোগাত যিমান দূৰ যাওঁ আমি সিমান দূৰে বেছি ভাল হয় ন। আৰু যোৱা বছৰ আমি গীত মন্দিৰ গৈ ছিলো তাতে বৰ ভালদৰে সজাইছিলে মানে এইগিলা যাবা যিমান ডাঙৰ জোগা যিমান হয় চিটি হব ন, সিমান ডাঙৰ মানে প্লেচ চাই কেনে পুজা টো মানে এইটো বৰ নাই তাত তে সেইটো কাৰণে মানে অলপ সৰুৱে হয় বেছি ডাঙৰকৈ নহয় মানে মিডিয়াম হয় আৰু।
অ' আমাৰ প ডাঙৰকে হয়, আমাৰ ঘৰৰ পৰা বেছিকে দূৰ আৰু, তাতে বহুত ডাঙৰকে দূৰ্গা পূজা কৰা হয়।
হয়, তুমি দুৰ্গা পুজাৰ সময়ত মানে ক'ত ক'ত ফুৰিবলৈ যোৱা?
অ তোমাক ক'লো নহয় মই পাণ্ডুৰ যাও, ৰ'দ তিনিআলি যাও, এই কামাখ্যা, তোমাৰ ধৰা কি আদা গুৱাহাটী নৰ্থ ইষ্ট গুৱাহাটী তোমাৰ মই ঘূুৰো আৰু। আমাৰ মানে উত তৌ গুৱাহাটী চাইডে নাযাও
হয় আৰু পূজাৰ মেলাত তুমি কি কি লোৱা? কি কি লয় ভাল পোৱা?
সৰুতে তেনেকুৱা সৰুতে লৈকে ভাল লাগিছিল, তোমাৰ হল পিষ্টল লৈছিলো। খেলা বস্তু, লাইট, লাইট এনেকুৱা দূৰ্গা পুজাৰ লাইট আৰু পিষ্টল, এই ঘোৰা খেলা বস্তুবোৰ, গাড়ী সেইবোৰ লৈকে বৰ ভাল পাইছিলো। এতিয়াতো তেনেকুৱা মন নাযায় আৰু এতিয়াতো গাড়ী চাড়ী লম, গাড়ী চাাৰ়ীত ল'ম ইয় লগত খেলিমস, এতিয়াতে ললে তো ল'লে কাপোৰ চাপৰে লওঁ। তুমি?
হয়, মই আগতে লৈছিলো আৰু পুতলা লৈছিলো আৰু মানে বহুত ধৰণে খেলনা বস্তু সৰু ফনজি ওলাই ধুমা চালে এইটো লৈছিলো আৰু মানে বহুত ভাল ভাল বস্তু লৈছিলো কিন্তু এতিয়াতো মানে এনে বেলুন চেলুন লওঁ আৰু। এতিয়াতো ডাঙৰ পোৱা গৈছে ন সটো কাৰণোনে বস্তু কিছু ইমান ল'ব নাযায় আৰু। এনে ভাল লাগে আৰু লগ মন যায় আৰু সৰু মন্ত্ৰীতো এতিয়াও আছে ন মানে সৰু কাৰ আি যেনে খেলিছিলো। পূজা খ মেলা সময়ত তেনেকুৱা মানে ভাল লাগে আৰু সেইটো সময়ত। মেমৰিবোৰ থাকিলে ভাল লাগে আৰু
সেইতো হয়।
হয় দুূৰ্গা পূজা সময় যেতিয়া আ যিটো হয় সেইটো সময় মানে তুমি মানে ত আতিটো তুমিো চোৱা নাই যেতিয়া তুমি চাবা মানে হে টো মানে বহুত বেয়া হয় মানে মানুহতে মানে বহুত ভালকৈ কিন্তু কিছুমানৰ ভৰি পুৰি যায় আৰু বহুত ধন ন এনক বুত বয়া হয় আৰু মানে যিখিনি মানে মা দুৰ্গা মাৰ কাৰণে আৰু কৰে আৰু সেইটো কাৰণে সিহঁতে ভাল কিন্তু মানে এনে যোনে কৰিব ন সেইটো কৰিব নালাগে আৰু মানে আমাৰ কাষৰ এজন ছোৱালী আছিল সিও মানে এনে আথি দিছিলে তাৰ মানে কাপোৰতটো জ্বলি গৈছে ছিলে মানে সেইটো কাৰণে মানে বহুত বেয়া আৰু টো কৰিব নালাগে এনেকুৱাকে তুমি কি বিচৰা কৰিব লাগে একেই মোৰ নালাগে এনেুৱা
তোমাৰ আহ সিহঁতে আৰু কি বিচাৰে আমিতো ক'লে সিহঁতে কৰক নকৰক বুলি সেইটোতো আমাককৈ সিহতেতটো কৰিবই
হয় নহয় মানে যোন মানে যোন মানুহ জানে ন সিহঁতেও কৰিব লাগে আৰু কিছুমান মানুহ এনেকুৱা হয় ন চাই কিনে তাই কৰিছে মানে মইো কৰো সেনেকুৱা টাইপ হ'ব নালাগে হয় নে নহয়
সেইটোতো হয় আগতে নজনাকে কৰাতটো নিজৰ ওপৰত বিপদো হয় টো ঠিকেই ক'লা তুমি অ এনেকুৱা নজাকৈ কৰাতো বিপদ হব পাৰে সেইকাৰণে কৰিব নালাগে মোৰ মতেদি
হয় তুমি দুৰ্গা পূজা ফুৰিবলে অ মানে বাইকেদি যোৱা নে মানে এ বাছত দি যোৱা
আহ এনে বেছিকে ফ্ৰেণ্ড থাকিলে এনে বাছেদি যাইকেও ভাল লাগে ফ্ৰেণ্ডহতৰ লগত আৰু এনে কেতিয়াবা নাথাকিলে এনে দুজন তিনিজন ফ্ৰেণ্ড থাকিলে আৰু তেতিয়া আমি বাইকেদি যাইকে ভাল পাওঁ আৰু দুৰ্গা পুজাত ইমান জাম থাকে ভিৰ থাকে সেইকাৰণে গ বাইক দিয়ও যাইক ভাল লাগে তোমাৰ জামত ভাঁচি থাকিব
হয় হয় ঠিকে কৈছা তুমি
তেতিয়া কষ্ট নহয় গাড়ী দি আহিলে আকৌ কষ্ট হয় গাড়ী কেতিয়া যাই পাব যাম বহুত থাকে নহয় তুমি কিহত ভাল পোৱা
হয় মইতো মানে যেনেকুৱা এতিয়া বাইকেদি গেলে কোনটো মান কোনবা জাগাত মানে বহুত ডাঙৰ ডাঙৰ গাড়ীতো যাব নোৱাৰে ন সেইটো খ মানে বাইকটো মানে ভাল যোৱাটো মানে বাইকত গিদি গেলে এজন যাব পাৰ আৰু মই বুত দূৰ যো কৰিব পাৰে আৰু চব জাগাত বছ ডাঙৰ ডাঙৰ গাড়ীটো যাব ন সিহঁতে চব পেচেন্ বোৰক লৈ যায় আমাৰ দুইজনকতো লৈ নাযায় সেইটো কাৰণে মানে বেছি দূৰ জাগাত মানে মানে যোনটোৰ জাগাৰ ম ডাঙৰ গাড়ীত যাব নোৱাৰে, সেইটো জেগাত আমি মানে বাইক যোৱাটো বেছি ভাল আৰু যিটো জেগাত মানে বাছবোৰ যায় ন সেইটো খ মানে আমি বা যদি যোৱাাতটো আৰু ফে ফ্ৰেন্ড বহু বেছি থাকিলে আৰু বাছটো বহুত ভাল আৰু এনেকুৱাকে
হ হয় তোমাৰ ফ্ৰেন্ড একেলগে যাব পাৰি। উম তুমি ঠিকেই অ সেইটোৱে ভাল লাগে আৰু বাছত যোৱা আৰু তোমাৰ গাড়ীত গ'লে সেইটোয়ে তোমাৰ যাম, গাড়ীতে এক ডেৰ ঘণ্টা গুচি যায়।
হয়, সময়তো গুচি যায় হয়, ঠিকে কৈছা তুমি।
সময়টো তাতে মানে একো নহয় আৰু সময় নাথাকে তাতে গুচি যায় ধেৰিকে খৰকে গুচি যায় সময়।
আৰু তুমি এনে কি ক'লা?
কোৱা আৰু
অঁ, তুমি এনে দূৰ্গা পূজা তুমি দূৰ্গা পূজা, ভাল পোৱানে?
মই বো, অ, দূৰ্গা পূজা ফেষ্টিভেলটো। মই ক'ব গ'লে দূৰ্গা পূজাও ভাল পাওঁ, দীৱালীও ভাল পাওঁ, মই মানে ফেষ্টিভেলবোৰ চব ফেষ্টিভেলবোৰ বৰ ভাল পাওঁ, সেইকাৰণে মই ক'ব নোৱাৰোঁ, কিন্ত বহুত ভাল লাগে।
হয় হয় ফেষ্টিভেলটো চবকে ভালে লাগ গে ন। হয়, ঠিকে কৈছা তুমি, থেংক ইউ।